অ, ' পিছে
কি কৰি আছা?
মই এনেই চিনেমা চাই আছিলো। তুমি?
অ, কি চনেমা চাই আছা? পিছে মই এনে বহি আছো ৰবা
চিনেমা মানে মই এনেই লাভ ষ্টোৰী চাইিছিলো।
অ', আচ্ছা কত ফুৰিব যোৱা নাই নেকি এইকেইদিন?
অ, ' যাম। কতো ফুৰিব মানে যাব পৰাই নাই ইমান ৰদ যে ওলাবই নোৱাৰি
অ, ইমান গৰম হৈ আছে ন। আমাৰ ইয়াতো বহুত গৰম হৈ আছে। এনেকুৱা লাগি আছে যে, একদমবাৰে পঞ্চাশ ডিগ্ৰী হৈছে নেকি? কিন্তু আচলতে থাৰ্টি ছিক্সে হৈছে।
উম, তাৰ্তিছিক্স হয়। অ, ' আৰু চলি গ'লেতো আৰু সেই অৱস্থা বেয়া হৈ গল।
হলেচোন মানুহ মৰি যাব। এনেও মানুহ মৰিয়ে আছে কতবা- কতবা। ইমান ৰ'দ এ দিয়াৰ কাৰণে আৰু। বতৰ বিলাক বেয়া ন। বহুতৰে বেমাৰ আজাৰ হৈ আছে।
বতৰত বেমাৰ হয়য়ে সকলোৰে।
অ', সেইয়াই কি ক'বা আৰু, বতৰ বিলাকৰ কথা। এই বতৰৰ কাৰণেটো ক'তবা যাম বুলি ভাবি আছিলো মই। সেইকাৰণে ক'তো যোৱাই হোৱা নাই ৰবা। আৰু,
কি কৰি বাৰু উপায় নাই।
অ', মই ভাবিছো যে কেইদিনমান পিছত এটা ভাল চাই জাগা যাম। ত' কোৱাচোন আমাৰ অসমত এনেকুৱা কত যোৱা ভাল হ'ব জাগা? ইয়াতে বাৰু ফুৰিছোঁ, বহুত জাগা আছে। তথাপিও
অ' ফুৰিব ফুৰিব গলে কত? ফুৰিব গলে এই গৰমতটো একলেণ্ডত-এলেণ্ডতে যোৱা ভাল।
অ, সেইটো হয়। একোলে লেণ্ড যাব পৰা যায়। কিন্তু তাতে আৰু বহুত ভিৰ হয় নহয় জাগাবিলাক।
অ' আৰু দূৰ হয় ক'ব গলে। হেল্ল'।
তই এনেকুৱা জেগা নাই পোৱা নাই নেকি? হেল্ল'।
তাৰমানে মাজত
আ, অ' এই কিবা নেটৱৰ্ক নাপায় মাজে যা আমাৰ ইয়াতে। সেইকাৰণে অলপ দিগদাৰ হৈ যায় কেতিয়াবা।
উম।
এই তাকে বোলো এক'লেণ্ড গ'লেও ইমান মানুহ ভিৰ হয় ত' তাৰ কাৰণে তাতে যাবহে যায়। তুমি গৈ-গৈছিলানে এনে একোলেণ্ডত?
মই এবাৰ গৈছিলোঁ মই।
অ' কেনেকুৱা লাগে? লাগিছিলে পিছে, অভিজ্ঞটা পালা তাৰ পৰা যায় কেনে?
ভালে লাগে জাগাবোৰ, ঠিকে আছে। মানে অলপ আহ অলপ মানুহ হয় আৰু ক'ব গলে।
অ'। ইমান ভিৰ হৈছে, তাতে বেছি।
উম।
সেয়াই মই এবাৰেই গৈছিলোঁ তাতে যাওঁতে মানে মানুহ ইমান ভিৰ হয় যে ত' তাৰ কাৰণে মোৰ ভালে নালাগে যায়কেনে।
এটা আৰু বাকীবোৰ
সেইকাৰণে আৰু ভাবি আছোঁ। এটা ভাল জোগাত যাওঁ য'ত ঠাণ্ডা হয়, গছ গছনি য'ত থাকে বেছিকে। এনেকুৱা জাগাত যাম বুলি ভাবি আছোঁ।
সেইটোওঁ হয়। অ'। চব ফালৰপৰা মানে? তাতে মানে এনে ক'ত? যাব, ফুৰিবপৰা জাগাচোন ইমান নায়ে ক'ব গলে।
আছেতো অসমত বহুত জাগা আছে, কিন্তু মানে দূৰ হয় ন' তো অলপ ওচৰৰ থকা জোগাত যাব মানে মন যায় আৰু, গুৱাহাটীৰখিনিতে কৰ'বাত যদি ভাল চাই জেগা বা আৰু আমাৰ নৰ্থ ইষ্ট নৰ্থ ইষ্টো বাৰু বহুত ধুনীয়া হয় দিয়াচোন ক'ব গ'লে। চাব চাব কাৰণে বহুত জাগা আছে নাথকা নহয় বাৰু।
উম।
তুমি কেতিয়াবা খামৰেংগাত গৈছিলানে? এতিয়াতো আজিকালি অ' খামৰেংকাবিল ইনষ্টাগ্ৰামতো বহুত ভাইৰেল হৈ আছে এতিয়া সেইটো।
অ' গৈছি বাৰু তাত।
উম।
ভালে লাগে যায়।
যাই ভাল লাগে? তাতে বহুত গছ গছনি আছে, লগতে আৰু এনেকুৱা অলপ পানী আৰু তাতে মেট ডেকা বিলাকত ফুল চুল আছে সেনেকুৱা। আৰু বগৰী গছ বহুত আছে বাৰু। অ', পিকনিক কৰিবও গৈছি আমি তাতে ভাল লাগে পিকনিকৰ কাৰণেও জাগাটো বহুত ভাল হয়।
তাৰে মম বিলাকো খাই কেনে ভাল লাগে বহুত টেষ্টি আছে তাৰে মমো। ত' জোগা লৈ এতিয়া মানে তাতে গৈছো ন ত তাৰ কাৰণে মানে এটা বেলেগ ভাল। তাৰ পিছত মানে গছ গছনি থাকে ঠাণ্ডা পানী চানী থাকে। সেনেকুৱা জোগাত যাব মন যায় আছে মানে এতিয়া।
ছিকিম অ' যাব পাৰা যায়, কিন্তু মানে অলপ দূৰ হৈ যায় ন।
অ', দূৰ হয় অল খৰচা হয়।
উম, চান্দুপীতে যোৱা ভাল নেকি চান্দুপিতটোও আছ চেন ধুনীয়া জেগা।
অ', চান্ডুপিত আছে বাৰু।
অ', তাতেও মই মানে, আজিলৈ মানে যোৱা নাই চান্দুবিদ। কিন্তু মানে বহুতৰে ফটোত দেখা পাইছোঁ যে তাতে পানী আছে নাও আছে আৰু মানে গছ গছনি আছে আৰু পৰিৱেশতো ধুনীয়া আৰু তাৰে ন? উম, ত' সেইবিলাক চাই কেনে মানে ভাল লাগে এনেকুৱা পৰিৱেশ, গছ গছনি থকা পৰিৱেশ ঠাণ্ডা। শ্বিলংত গৈছিলোঁ, তুমি গৈছা?
মই যোৱা নাই এতিয়ালৈ, সেইকাৰণে যাম বুলি ভাবিছো এবাৰ।
অ যাবা তাতে জাগাটো বহুত ধুনীয়া মানে শ্বিলংৰ ঠাণ্ডা ঠাণ্ডা তাতে এইটো ঠাণ্ডাই হয় ক'ব গ'লে, আমাৰ ইয়াতে যেনেকুৱা গৰম। তাতে মানে সেনেকুৱা গৰম নাই আৰু ঠাণ্ডা জেকেট পিন্ধিব লগা হয়।
অ', সেই সেই কাৰণে যাম বুলি ভাবিছোঁ এবাৰ।
অ', এই হেৰি ইতা এনে তুমি হেৰি চাইছানে নাইবা ইনষ্টাগ্ৰামত ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰা? তাতে দেখোন আহি থাকে যে শ্বিলংৰ যে এইটো যে শ্বিলং নোপোৱাতে আৰু চাৰাল কি কয় মিনি পেহেলগাম
উমৰৈ।
অ', উমিয়াম লেং
অ', উমিয়াম লেং।
অ', তাতেও জাগাটো বহুত ধুনীয়া গছ গছনি আছে। নদী আছে আৰু তুমি যদি বট ৰাইডিং কৰিব খোজা সেইটোও আছে। মানে বহুত ধুনীয়া আৰু জোগাটো প্লেচটো মানে ভাল আৰু। আমাৰ নৰ্থিছৰ।
যাবা কেতিয়াবা যদি সময় পোৱা।
অ', সময় পালে যাম বাৰু এনে সময় পোৱা নাজায়।
অ', যাবা ভাল লাগে তাতেও যাই কেনে ধুনীয়া ধুনীয়া জাগা আছে, আৰু ক'ব গলে বহুত জাগা আছ আমাৰ অসমত যাব পাৰা ঘুৰিব পাৰা যিহেতু আৰু আমাৰ ইয়াতে আৰু শ্বহীদ স্মাৰকো বনাইছে নহ হয় ইয়াতে, আহিছ নে কেতিয়াবা শ্বহীদ
অ', গৈছো বাৰু ভাল লাগে
তে মানে বহুত ধুনীয়া আৰু জাগা বিলাক।
অ ভাল লাগে
উম, সৰু বাচ্ছাবিলাকেও অ' ৰাত তি হ বেছি ভাল লাগে, লাইট চাইট জ্বলাই যে ধুনীয়াকে। কালাৰিং কৰি ৰাখে ন' ভাল লাগে।
উম।
ইয়াতে অৱশ্যে আমাৰ শ্বহীদ স্মাৰকৰ কিবাবিলাক মানে চাই কেনে মানে ভালে মানে কিবা এটা ভাল লাগে আৰু যে বাচ্ছা বিলাকে যদি কেতিয়াবা ফুৰিব যায় ত' তাৰ পৰা শিকিব পাৰিব। যে এনেকুৱা আমাৰ অসমৰ কাৰণে আ, কা অসমৰ কাৰণে যুঁজি কেনে শ্বহীদ হৈ গৈছে।
উম, সেয়াই। এতিয়া এতিয়া পিছে আৰু ফুৰিব পৰা জাগা আছে নেকি আৰু?
আৰু আছে ফুৰিব পাৰা তুমি যদি যাব বিচাৰা আৰু তোমাক কেনেকুৱা তাইপ পৰ জাগাত যাব মন যায় এনে?
মানে অলপ ঠাণ্ডা অলপ
অ'। ঠাণ্ডা জেগা ন' আমাৰ ইয়াতে এটা আছে অ' য'ত মানে পানী আছে তুমি যদি গা-ৱাটাৰ ফলত যাব বিচাৰা আৰু
উম।
ওচৰতে হয় গাৰগুলিত যাব পাৰা, ইয়াতে মানে অ বহুতে মানে গৰমৰ দিনত কি কৰে তাতে গা ধুবলৈ যায়। বিশেষকে ল'ৰাবিলাকে যায় আৰু তাতে।
গৰোগুলি গৈছোঁ বাৰু মই এদিন।
গৈছা গৰোগুলি? অ' হেইটো ওচৰ হয় ন' তাতে যাব পাৰা। যায় আৰু, আৰু বহুত চে এনেকুৱা জাগা আছে ভিতৰীয়া ভিতৰীয়া যিটো মানে আমি গম পোৱা নাই, তথাপিও মানে বহুতে যায়। হেটো এৰি চালে গম পোৱা যায় আৰু, মোবাইলত চালে।
আচ্ছা।
উম।
এয়াই।
অ' ৰবা। মানে আৰু ধুনীয়া জাগা এইখিনি?
আৰু আমাৰ ইয়াতে ৰ-ৰবা বহুত ধুনীয়া জেগা আছে বাৰু, নামবিলাকে মনত অহা নাই নহয় এতিয়া আৰু। আ, আমাৰ ইয়াতে আৰু
কিবা আছে।
উম, কি উম।
উ।
অ' তুমি হিন্দী, সিদিনাখন মই গৈছিলোঁ বেছি দিন হোৱা মানে আৰু। আ, কি বুলি কয় ললিত্ৰী বুলি কয় ইয়াতে ললিত্ৰি গৈছিলা নেকি তুমি?
লনিকি শুনা নেকি নামটো?
নামটো শুনা নাই নেকি? এইটো হেৰি পানী খাইট পিনিয়ে আছে বস্তুটো জাগাটো। বহুত ধুনীয়া হয়, তাতেও যাব পৰা যায় পানী ব্ৰহ্মপুত্ৰ নদী আছে ওচৰতে, আৰু মানে ভাল আৰু জেগাখিনি বহুত ধুনীয়া হয় তাতে, পানীৰ ওচৰত গধূলি গধূলি তাতে মানে বহি কেনে ভাল
লাগে আৰু।
উম, ভাল লাগে এইখিনি যেগাটো।
উম, আৰু দিপৰ বিলত যাব পাৰা তুমি অ' দিপৰ বিলত। টো এতিয়া গছটো কাটি দিছে, সেইটোৰ কাৰণে অলপমান পৰিৱেশতটো। অ' দীপৰ বিলৰ মানে পৰিৱেশ তো মানে এতিয়া গছতো কাটি দি নহয় সেইকাৰণে মানে ভাল নালাগে। পিছে আগতে গছ গছনিৰ কাৰণে তাৰ সৌন্দৰ্য্য টো মানে বহুত। ধুনীয়া হৈ আছিলে।
উম, এতিয়া কি কৰিবা আৰু উপায় নাই।
উপায় নাই এতিয়া আৰু কিছু ।
অ' এনে তুমি ক'ৰবাত যাম বুলি ভাবিছা নেকি ফুৰিবলৈ?
ভাবি আছো ৰবা এনেকুৱা জেগা পোৱা নাই।
অ' মানে নেটৱৰ্কটো বেয়া হৈ গৈছিলে।
হেল্ল' অ' শুনিছানে অ' শুনিছো মই।
অ' মানে নেটৱৰ্কতটো অলপ বজি বজি যাই আছে।
অ' এ বতৰ বৰষুণ দিয়াৰ নিচিনা হৈ আছে যে সেইকাৰণে চাগে বৰষুণ। বৰষুণ দিব সেকাৰণে নেটৱৰ্ক টো নোহাৱা হৈছে।
উম।
সেইয়াই আৰু বহুত ধুনীয়া জাগাতো আছে, মই এইটো যাম বুলি। ভাবি আছো, বৰ্তমান মানে চানডুবিতে যাই আহো নেকি কাৰণ কি হ মই যোৱা নাই তাতে। এবাৰো।
অ'
সেইকাৰণে, আৰু বহুত জাগা আছে ঘুৰিব পাৰাকে। সেইকাৰণে অ'
উম, এনেটো অ' ঘুৰিব গৈ অলপ খোৱা লোৱা কিনি থাকিলেও ভাল লাগে আৰু।
অ' সেইটো সেইবিলাকৰ আৰু তাতে বা আৰু কিবা বেছি মানে ফেমাচ হয়, তাৰ বাকি বিষাল একো খোৱা খাদ্য
উম।
এনেকুৱা খামৰেংগাৰ মম'টো যেনেকুৱা ভাল লাগে। তাৰে বা কি ভাল লাগে তই খাই কেনে গ'লে যেতিয়া যাম তেতিয়া বাৰু গ'ম পাম আৰু।